অহ কি কৰি আছা?
অ এতিয়া মই এনে আছো। তুমি কি কৰি আছা?
মইয়ো এনেই আছিলো অ বহুত ভাগৰ লাগি আছে বহুত গৰম দিছে যে আজিকালি।
অ অ অ গৰমটো মানে সাংঘাতিক গৰম দিছে। পেনৰ বতাহো কামত নাহে এতিয়া আৰু
অ তাকেতো। আৰু তুমি এনে কিবা গৰম দিনত কিবা কৰিম বুলি ভাবিছা নে? ক'টবা যাম বুলি ভাবিছা নে ঘৰতে থাকিবা?
কৰ'বাতো যাম বুলি ভাবিছো সিদিনাখন তোমাক ক'লো দেখোন তুমি জনাম বুলি কৈছিলা পিছত একো নকলাই।
অ ক'ম বাৰু হা মই মানে ঘৰৰ মানুহৰ লগত কথাই পাতা নাই আগত ঘৰৰ মানুহবোৰৰ লগত কথা পাতিম আৰু শুনা না এই গৰমত যে মানে কি খাম কি নাখাওঁ হৈছে, মানে তুমি এনে কি খোৱা গৰমত?
গৰমততো মই ঘৰত তোমাৰ বেছিভাগ হেৰি পনটাভাতে খাওঁ তোমাৰ তাৰ পিছত আৰু বাহিৰত উলাই গ'লে এতিয়া জাংক ফুড বোৰ এইয়া ম'ম' চম' বোৰ ইমান নাহাও মানে ভাল নহ ইমান গৰম এনেই হেৰি খাওঁ এই আইচ ক্ৰীম খাওঁ বা শ্বেক খাওঁ তেনেকুৱা ধৰণৰ ঠাণ্ডা বস্তুবোৰহে খাওঁ। বাকি বেলেগ বস্তু খাবলৈ ইমানে মন নাযায় ইমান এটা।
অ বুজিছোঁ। এনে মই অ মই এইতোয়েই কব লৈছো। মই এনেই হেৰি কৰো কি বুলি কয় নেমু আছে ন? ত সেই নেমুটো মানে মই ফ্ৰাষ্টত উম সৰু সৰুকে কাটি লও হা। সৰু সৰুকে কাটিলো তাৰপিছত এটা দি এটা মানে গ্লাছত নেমু কেইটাৰ ৰসটো মানে হেৰি কৰো ৰখোৱাৰ পিছত তাত মই আগতে হেৰি হেৰি দিওঁ। উম কলা নিমখ দিওঁ তাৰপিছত চাট মছলা দিওঁ। তাৰ পিছত অকমান ৰ'জ ৱাটাৰ দিওঁ গোলাপ জল। তাৰপিছত সেইটো দিয়াৰ পাছত অকমান হেৰি দিও ধী দিওঁ মধু দিওঁ মধু। চেনি নিদিওঁ চেনি মই নাখাওঁ যে সেইকাৰণে মই চেনি নিদিও অকমান মধু দি লও মধুটো দিয়াৰ পিছত উম পানী মিশ কৰি দিউ
পানী মিক্স কৰি দিও তাৰছত গুলি লওঁ গুলি লোৱাৰ পিছত উম টেষ্ট কৰো। তেনেকে সেইটোৱে মই একদম কি কৰো একদম এটা হেৰি এটা ডাঙৰ হেৰি থৈ দিও মানে জাগ এটাক ডাঙৰ এটা জাগত থৈ থৈ দিও আৰু মানে যেতিয়া মানে একদম গৰম টো বেচি মানে হেৰি হৈ যায় মানে বেছিকে হৈ যায়। থাকিব নোৱাৰা হৈ যাওঁ তেতিয়া কি কৰো সেই এগিলাছ এগিলাচ লৈ খাওঁ তেনেকে মানে মোৰ তিন দিন মান হৈ যায় আৰু ফ্ৰিজত থ'লে ঠাণ্ডাও হৈ থাকে বস্তুটো বেয়া নহয়।
অ ভালেই তেনেকে খাব খালে ভাল মানে গৰম দিনত এতিয়া গৰম গৰম ভাত বোৰো খাব মন নাযায়তো
না যায় কিন্তু চাবা ঠাণ্ডা হৈ গলে আকৌ একো টেষ্ট পোৱা নাযায় ঠাণ্ডা হৈ গলে যে গেছ চেচ হৈ যায় বছিকে। গৰম গৰম খালে আকৌ গেছ এইবিলাক নহয় ঠাণ্ডা কৰি খালেও অকমানে শৰীৰৰ অসুখ ধৰে
অ সেইটোয়ে এটা প্ৰব্লেম হৈ যায় তোমাৰ এতিয়া যাবা নে কবা কিন্তু মই ভাবিছো। এৰ্কলেণ্ডতে যাওঁ মানে গুৱাহাটীতে অৱস্থিত ন জেগাটো তাতে যাওঁ এবাৰ গৈছিলো অ এতিয়া মানে আকৌ এবাৰ যদি যোৱা যোৱা হয় এতিয়া ইমান গৰম দিছে‌ মাৰ সেইকাৰণে তাতে যাম বুলি ভাবিছো পানীৰ জাগা ন
অ নাই এনেই একলেণ্ড যাব পাৰি কাৰণ এইৰি কি আৰু আজিকালি বেছি খুলিছেও হা মানে বহুত কিবা কিবি আৰু মানে খুলিছে। ৰাইড ৰাইড বোৰ আৰু তাত যে পানীও ভাল জানানে। কাৰণ তাত যে মানে কিবা এটা কেমিকেল দিয়া থাকে মানে চা। তাৰ কাৰণে বেয়া নহয় কিন্তু কোনোবা যদি বেয়া বস্তু মানে। যদি কোনোবা মানে থুক বা সৰু বাচ্ছাকেইটা ঠিক নাই নহয় কিবা কিবি পেলালে মানে। ৰঙা হৈ যায় মানে ৰং এটা দেখা যায় ত তাৰ পিছত মানে সিহঁতি আকৌ মানে পতাপত চাফা কৰি দিয়ে। সেইকাৰণে মানে একা একলেণ্ডত যোৱাটো ভাল হ'ব আৰু জানা। মই শুনিছো এইফালৰ বোলে মানে বাতাবৰণো বহুত ধুনীয়া বোলে মানে।
অ অ বাতাবৰণতটো ধুনীয়া তোমাৰ গছ গছনিও আছে।
অ চাৰিও ফাল্টু আৰু মই এবাৰ গৈছিলো হা। একদম পিছফালে যোন কেইটা মানে ৰাইড আছে তাৰ পৰা ইমান ধুনীয়া পাহাৰ দেখা পাই নহয়।
অ। অ সেইকাৰণে ভাবিছো তাতে যাও। আৰু নহয়তো আমি হেৰিত যাব পাৰো খাৰগুলিতো যাব পাৰো। খাৰগুলিতো মানে তোমাৰ ধুনীয়া ধুনীয়া পাহাৰ নিজৰা তেনেকুৱা ধৰণৰ বস্তু বোৰ। চাই ভাল লাগে বহুত মানুহে মানে তাতে যায় এই গৰম দিনত। মানে তেনেকুৱা ধৰণৰ জোগাবোৰত যাই ভাল লাগে এতিয়া। গছৰ তলত জিৰণি ললে যিটো বতাহ পাও ধৰা সেইটোতো ফেনৰ বতাহও কামত নাই। আহে ন সেইকাৰণে তাতে যাই এটা বেলেগ ভাল লাগে আৰু তাৰে। তোমাৰ প্ৰাকৃতিক দৃশ্য যিটো সেইটো পুৰা মনোমোহা চালে চায়ে ৰব মন যায়। সেইকাৰণে ভাবিছো গৰম দিনত তেনেকুৱা ধৰণৰ জাগাত যাই বেছি ভাল হ'ব।
আৰু মই কি ভাবিছো জানাম যে খাৰগুলি যোৱাতকে আমি আকলেণ্ড। যাওঁ কাৰণ খাৰগলিত গ'লে পাহাৰ এলেকাতটো যে বহুত গৰম থাকে গৰম দিনত এটা মানে। কিবা এটা মানে গত লগা কে এটা গৰম থাকে মানে একদম খজুৱাই। দিয়ে গাটো এনেকুৱা গৰম হৈ থাকে মানে পাহাৰৰ। সেইকাৰণে মই ভাবি আছো যে একলেণ্ডত গ'লে আমি পাহাৰো চাবলৈ পাম। আৰু তুমি ভাবা না মানে এই পাহাৰৰ ওচৰত গলে এ তাত একলেণ্ডত পানীও পাম গৰম লাগিলে হেৰি আমি তাত পানীতটো খেলিব পাৰিম কিন্তু খাও বুলি ক'লে অকল পাহাৰ চাম গৰম লাগিলে আৰু একো কৰিবলৈ নাই ত' এইত গলে মানে ধুনীয়া আমাৰ এদিন মানে ধুনীয়াকে আমাৰ এক্সাৰচাইজৰ নিচিনাও হৈ যাব দিয়াচোন চুইমিং টুইমিং কৰি পেলাই সাঁতুৰিম যে
উম তাতে তাতে ভাবিছোঁ তাতে গ'লে ভাল লাগিব পানীত আমি গা ধুব পাৰিম তাৰপিছত পানীত খেলিব পাৰিম আৰু বহুত কিবা কিবি তাতে থাকে মানে সেইবোৰতো উঠিব পাৰিম কেনে ভাবিছোঁ সেই জোগাটো ভাল হব আমাৰ কাৰণে আৰু গৰম দিন যিহেতু
উম আৰু তুমি এনে কি বুলি কয় এই গৰমৰ বন্ধতটো বাৰু এইবাৰ পালোৱয়ে কিন্তু তুমি এনে গৰমৰ বন্ধত বিশেষকে মানে তোমাক কি কি কৰিবলৈ মন যায়
গৰমৰ বন্ধত বেছিভাগ এনেকুৱা ধৰণৰ তোমাৰ ঠাণ্ডা দিনত ঠাণ্ডা জোগাবোৰ যে সেইবোৰতো যাব মন যায় ঘৰত থাকিব একেবাৰে ইচ্ছা নাযায় গৰমত যিহে গৰম আৰু ইপিনে আমাৰ তোমাৰ গছ গছনিবোৰো গোটেই ধৰা কাটি দিছে বিল্ডি চিল্ডিং চাৰি পিনে মানে বিল্ডিং বিল্ডিং - আৰু গেৰেজ চেৰেজ বনাইছে ন টিঙৰ একেবাৰে গৰমত থাকিব নোৱাৰি পুৰা টিনৰ যিটো গৰম ভাৱ সেইটো মানে আমাৰ তাতে আহি যায় ওচৰতে মানে গেৰেজটো তনে মানে ঘৰত থাকিব আৰু ইচ্ছা নাযায়। বাহিৰত ঘূৰি ফুৰিব মন যায় আৰু ধৰা। ৰাইডত এনেকে যাব মন যায় বেলেগ বেলেগ জোগাত। নাকতিয়া স্কুটি চিচকুটি উলাইকে।
আৰু এই ঘৰত থাকিলে যে কাম বোৰো কৰি থাকিব লাগে একদম। ৰাতিপুৱাৰ পৰা ৰাতি তিলিকে উঠি পেলাই আৰু চোৱা কাম বন মানে কি নিজৰ বস্তুটো নিজে আমি চাফা কৰিমে ন এতিয়া আমাৰ গৰম দিনত পিন্ধা কাপোৰ তিনট মান হৈয়ে যায় কাৰণ বাৰে বাৰে আমি গা ধুই থাকো। কাপোৰ ঘামি থাকে। কাম কৰি কৰি আমি কাপোৰ সলাই থৈ দিওঁ। পিছদিনা তিনট মান কাপোৰ ধুব লাগে। তাৰ পিছত নিজৰ ৰুমতটো আমি ঝাৰু ৰো মাৰিব লাগে মুছিব লাগে তাপিছত যদি নিজেই বনাই খাব সেইটো আমিয়ে বনাব লাগে কাৰণ মাহতে যোনবোৰ বস্তু বনাই থৈ দিয়ে সেইবোৰ বস্তু আমাৰ খাবলৈ মন নগলে আকৌ বনাই নিদিয়ে আমি নিজে বনাই থাকিব লাগে সেইটো কাৰণে মানে মোৰ একদম হেৰি অ' অস্থিৰ লাগি গৈছে। মানে যদি কিবা এটা খাব মন যোৱা ইমান গৰমত আৰু জানা এই কি বোলে উম ৰান্ধিব ক'লে যে মানে এই ৰন্ধা ঘৰত ইমান এটা গৰম লাগে নাজানো কিয়।
থাকে তাকে গৰমত মানে এনেকে ঠাণ্ডা জোগাবোৰত গ'লেই ভাল। মানে ঘৰৰ ঘৰতবোৰত মানে তমাৰ ফেন চেন থাকিলেও যে বহুত গৰম এতিয়া গছ গছিন মোৰ মানুহে কাটি দিছে। তো তাৰ কাৰণেতো গৰমটো বেছিয়ে বাঢ়িছে আৰু
আৰু কি জানা এই ৰান্ধিব গলেজে মানে আমি এই ফেন এটা লগাই লগাই দিছো। ওপৰত হা মায়ে মানে ভাবিছে ইমান গৰম এটা ওপৰত ফেন লগাই দিলে। ফেন টো চাই দিলে যিমানো মানে ধৱা গৰম ধৱা মানে ওলাই থাকিব। সেইকেইটা চব মানে বাহিৰৰ কালে গুচি যাব। ভিতৰৰ কালে একো নাহে। কিন্তু সেই ফেনটো লগাৰ পিছত চলা উ যে নাই একে গৰম একেই।
উম উম কি কৰিবা আৰু এতিয়া মানে তোমাৰ। মেইন প্ৰব্লেম এইটোৱে হৈছে যে গছ গছনিবোৰ কাটি দিছে। আগতে বহুত ডাঙৰ ডাঙৰ গছ-গছনি। নি আছিল এতিয়া তোমাৰ দীপৰ বিলৰে হওক বা অ বহুত দীঘলী পুখ খুৰীৰে হওক বহুত ডাঙৰ-ডাঙৰ গছবোৰ কাটি বিজ বনাইছে সেইবোৰতো ইমান এটা দৰকাৰ নাছিল এতিয়া সেইখিনি জেগাত যা গ'লেও মানে মানুহে গৰম পায় আগতে তাতে মানে জিৰণি ল'ব পাৰিছিল মানুহবোৰে সেই পাৰ্ক কেইখনত গৈছিল ধৰা৷ দীপৰ বিলত তোমাৰ গৈছিলে বস্তু বোৰ চাবলে গছ গছনিবোৰ এতিয়াতো নাইয়ে গছ গছনিত৷
তাকে তো মই সেইটোৱে ভাবি আছো জানানে গছ গছনি নাই মানে গছ গছনি নোহোৱা বাবে আম আমিয়ে দুখী বাৰো আমি নিজৰ কাম কেইটা কৰা কাৰণে যে গছ-গছনি কাটি দিও সেইকাৰণে এয়া গৰম দিন হলে আমি থাকিব নোৱাৰো৷ এতিয়া যদি আমি নিজৰ স্বাৰ্থ নাভাবি পেলাই অকমান হলেও গছ-গছনি থলো হয় এতিয়ালৈকে আমি যে অকমান বাহিৰত বহিও থাকিব পাৰিলো হয়৷ এতিয়া মই মনত কৰি আছিলো সেইদিনাই হা যে মানে আগত দহ বছৰ মান আগত গাঁৱত আছিলো মই মাহঁতৰ লগত অ মানে হেৰিয় ঘৰত গৈছিলো আইতাহঁতৰ ঘৰত গৈছিলো গৰমৰ দিনত যে আম কাটিব কিবা কাটিব ঘৰৰ মানুহে আমি যে বাহিৰত চোতালত বহি-বহি খাও জানা ইমান ধুনীয়া আমি ফেনটো মানে নচলাওয়ে কি কৰো খিৰিকী দিনৰ ভাত টো খোৱাৰ পিছত খিৰিকি টো খুলি দিও খিৰিকীটো খো খোলাৰ পিছত নহয় হেৰি কৰো আমি তাতে খুই যাওঁ উ কি বুলি কয় এ তলত মানে বিচনা পাৰি দিয়ে মাহতি আইতাহতি তাতে আমি খুই যাও আৰু খিৰিকীটো খুলি দিও ইমান ধুনীয়া বতাহ ৰাতি যে মানে কেতিয়াবা- কেতিয়াবা এনেকুৱা হয় ফেন ৰাতিটো ফেন চলাই কাৰণ খিৰিকী খুলিবলৈ অকমান ভয় লাগে ন ধৰা দিনৰ মানে বতাহত ৰুম পুৰা ঠাণ্ডা হৈ যায় আৰু তাৰ পিছত মানে ৰাতি উ হেৰি খিৰিকী লগাই ফেন অন কৰিলো ৰাতিপুৱা দেখিছে ঠাণ্ডা ঠাণ্ডা লাগি যায়। পাতলা এটা কম্বললৈ আমি খুৱে মানে এনেকুৱা হৈ গৈছিল আইতাহঁতৰ ঘৰত ইত এতিয়া মই এতিয়া মই আইতাহতৰ ঘৰত এতিয়ালৈকে যোৱা নাই মই কেইদিন মানত যোৱাৰ কথা এটা আছে আমি আগত ফুৰি লম তাৰ পিছত যাম কিন্তু মই গম পাও এতিয়া গলে যে এই সুখটো মই নাপাও এতিয়া মানে ইমানে গৰম পৰি গৈছে ইমানে মানুহে গছ কাটি মানে হেৰি উৎপাত কৰিছে এতিয়া মানে সেই ঠাণ্ডা বস্তুত আমি যে আৰু জীয়াব নোৱাৰিম।
উম -উম। হলেও তোমাৰ কি হয় যে চহৰতকে গাওঁ অঞ্চলবোৰত গছ গছনি অলপ হ'লেও বেছি আছে। ধৰা আৰু সেইকাৰণে গাওঁ অঞ্চলবোৰত অলপমান শান্তিপূৰ্ণ পৰিৱেশ এটা পোৱা যায় এয়া চহৰতো একে ফালেই নাইকিয়া কৰি দিছে ন চাৰিও পিনে তোমাৰ ব্ৰিজ বনাইছে। ত কিটা বনাইছে দোকান পোহাৰ বহুত কিবা কিবি বনাইছে ধৰা আৰু যিবোৰ খাল বিল আছিল সেইবোৰো মানে সেইবোৰৰ ওপৰতো তোমাৰ কিবা কিবি বনাইছে অনুষ্ঠান প্ৰতিষ্ঠান ত সেই সেইবোৰৰ কাৰণেও মানে বহুত বেছি গৰম হৈছে এতিয়া অ তোমাৰ গাও অঞ্চলতো যদি ৰাস্তা চাস্তা ভাল কৰিছে গছ গছনি কাটিছে কিন্তু ইমান আন মানে ইমান এটা কটা নাই ধৰা চহৰৰ তুলনাত সেইকাৰণে মানুহ বোৰে গাঁৱত থাকি হয়তো এতিয়া বেচি ভাল পায় গাঁৱত ইমান এটা গৰম আছে যদিও তেওঁলোকে যদি বাহিৰত গছৰ তলতো বহি থাকে তেতিয়াাহলেতো তেওঁলোকৰ ভাল বতাহে পাব। সানে গাঁৱত অলপমান ঠিকে আছে বাৰু শান্তি আছে অলপমান গাঁৱত।
তাকেইেতো আৰু যদি চোৱা না মানে মানুহে যে অট্টালিকা বনাই তাত মোৰ একো হেৰি নাই। কাৰণ পইচা আছে বনাইছে কিন্তু ওপৰত বিল্ডিঙৰ ওপৰত টো সিহঁতি মানে গছ গছনি মানে কৰিব পাৰে ন। হেৰি মাটি আনি আনি ডাঙৰ ডাঙৰ টাবত লগাব পাৰে। কিমান এটা আৰাম হ'ব কোৱাচোন যদি। সিহতৰ ওপৰৰ মানে হেৰিটো ছাদটো যদি হেৰি পুৰা। উম। মানে গছ গছনিৰে ভৰা হৈ যায় সিহতিওতো গৰমত শুবলে আৰাম পাব।
অ সেইটোয়ে সেইটোৱে মানে মানুহবোৰে তোমাৰ বুজি নাপায় ন। এতিয়া আমিতো বুজি পাইছো আৰু আমিতো কোনো ধৰণৰ বিল্ডিং বা তেনেকুৱা বিজনেচ। কৰা হয় নাই ধৰা। মানে যিখন যিখিনি মানে বেছি ডাঙৰ ডাঙৰ মানুহ সিহঁতে এইবোৰ। প্ৰচাৰ কৰি আছে গছ গছনি কাটি আছে বাকী মানুহ বোৰতটো কষ্ট হৈছে। গৰমত সিহতেটো বাৰু এচি চিচি লগাবই।
তাকও।